হেল্ল',
অহ ', কি কৰিছা পিছে।
এনে আছো ৰবা তুমি কি কৰি আছা কোৱা?
এই এনেই আছোঁ আৰু বহি বাহিৰত কি কৰিমক আৰু ভাবিলোঁ তোমাক ফোনে কৰোঁ এনে এবাৰ।
অহ ', তাকে পঢ়া পাতি কেনেকুৱা চলিছে পিছেত তোমাৰ।
পঢ়া পাতি কিনো কম আৰু চলি আছে যিহে আমাৰ মানে কি হ'ব আৰু সেনেকেই আৰু একজাম দি আছো পৰীক্ষা দি আছো কলেজ গছো যোৱা নাই ইমান খবৰ নাই একজাম অহ ', পৰীক্ষাৰ সময়ত গৈছো। পৰীক্ষা দিছোঁ, আহিছোঁ পাছ কৰি দিছে। সেনেকেই আৰু চলি আছো আৰু। বাকী তোমাৰ?
চলি আছে দিয়া পঢ়া পাতি আৰু বাকী যিবোৰ নিউজ শুনি আছো এইবিলাক শুনিলেতো তোমাৰ পঢ়াৰ ইচ্ছাই নাযায় কিনো পঢ়িবা।
তাকেই হা তাকেই ইভাগেতো - ইভাগেই চববিলাক বাকী নিজৰটো নিজৰে - নিজৰ মানসিক যিটো অৱস্থা সেইটোতো নকয় আৰু সেইটোতো নোহোৱাই গৈছে আৰু এইবিলাকৰ কাৰণে।
মানসিক অৱস্থা তোমাৰ কি নো ক'বা মানসিক অৱস্থাৰ বিষয়ে এহ ', তুমি টিভিটো অন কৰিলে বা মোবাইলটো অন কৰিলে এই এদিন দুদিনৰ ভিতৰত ইজন ষ্টুডেন্টৰ এইটো হৈছে সিজন ষ্টুডেণ্টে এইটো কৰিছে নিজৰ লগত এইবোৰতো নিউজ আহিয়ে থাকে। তাৰে ওপৰত আৰু কিনো কথা কবা আৰু ধৰক কেনেকুৱা মানসিক এটা সিহঁতে এটা মানে এনেকুৱা মানসিক সময়ত ফাঁচি যায় যিটো সময়ৰ পৰা মানে সিহঁতে নিজকে ওলাব নোৱাৰে পঢ়াৰ ক্ষেত্ৰত বেছিভাগ সময়ত।
তাকেই যিবিলাক তোমাৰ ধৰি লোৱা আমি যিহেতু টপাৰ বুলি কওঁ ন সেই টপাৰবিলাকো ভালেই দিয়া যিবিলাক মাজত থাকে ন আৰু যিবিলাক একদম মাছত থাক কাৰণ তেওঁলোকৰ ই আহ ইমান এটা মানে এনেকুৱা নাথাকে যে এই পঢ়িব লাগিব কিবা কৰিব লাগিব যিবিলাক মাজত থাকি যায় ন সেইবিলাকৰ যিটো মানসিক যিটো অৱস্থা সেইটো বহুত বেয়া হৈ যায় দিনক দিনে মানে এই যেনে ক'ব পাৰে যেনেকে এইবিলাক যে হৈ আছে কিছুমান যে নৃতৰ কাৰণে নিজকে শেষ কৰি দিছে বা এইবিলাক আৰু ক'ব গ'লেতো বহুত আছে ত' আৰু এনেকুৱা আধ্যবৃত্তি মানে সকলোতে মধ্যবিত্তি লোকসকলে এইবিলাক মানে ভুগিব লগা হয়
সেয়াই আৰু তোমাৰ ধৰা মধ্যবিত্ত লোকে তোমাৰ ধৰা মধ্যবিত্ত লোকৰ পৰিয়ালত যিবিলাকে ধৰা আমিওতো সেনেকুৱা পৰিয়ালৰ পৰাই আহো এতিয়া আমি সেইকাৰণে বুজিব পাৰো যে ধৰা যিজন ছাত্ৰ বা নিজকে শেষ কৰি পেলাই তেওঁলোকে ধৰা কেনেকুৱা মানসিক চাপত ভুগিব লগা হয় বা কেনেকুৱা সময়ৰ মাজেদি সিহঁতে পাৰ হব লগা হয় সৰুৰে পৰা ধৰা ঘৰতটো এটাই কথাই থাকে যে এ ল এইটো ছোৱালী বা এইজন লৰাই আমাৰ যিখিনি সপোন আছে সেইবোৰ পুৰ কৰিব কিন্তু এটা সময়ত ধৰা এতিয়া মেডিকেলৰ এক্জামেই দিব তুমি যদি যোৱা এইবাৰ যোন যোনে মেডিকেল একজাম দিছে সিহঁতো গম পাবই যে পেপাৰখন লিক হৈছে বুলি কিন্তু সিহঁতে কিমান কষ্ট কৰি ধৰা পঢ়িছে সেইটোতো কোনেও নাচায় পঢ়ি কষ্ট কৰিছে কাৰণেতো সিহঁতৰ নম্বৰ ভাল আহিছে কিন্তু সেই ধৰা এক ঘৰৰ একমাত্ৰ আশাটো পূৰণ হোৱাৰ পিছত যদি তুমি গম পোৱা যোয় তোমাৰ সেই আশাটো আৰু এবাৰ আশাটোৰ কাৰণে আৰু এবাৰ পৰীক্ষা দিব লাগিব তেতিয়াতো সকলোৱে ধৰা মন ভাঙে যাব আৰু সেই সময়ত যিটো মানসিক এটা চাপ পৰে ছাত্ৰ বা ছাত্ৰীগৰাকীৰ ওপৰত সেইটোতো মানে কোনেও কল্পনাও কৰিব নোৱাৰে আৰু মানুহে ক'লেও নহয় যে আমিও বুজিছো আমিও জানো আমিও পঢ়িছো কিন্তু সেনেকুৱা এতিয়া সময়ত যিটো তোমাৰ প্ৰতিযোগিতা চলি আছে পঢ়াক লৈ সেইটো আগতে নাছিল আগতে ইমান মানে পঢ়াৰ ক্ষেত্ৰত মানুহে জোৰ দিয়া নাছিল কিন্তু আজিকালি ল'ৰা এজন বা ছোৱালী এগৰাকী জন্ম হোৱাৰ পৰাই সিহঁতক ধৰা মানুহে ভাবিয়ে থৈ দিয়ে যে এইগৰাকী হয়তো ইঞ্জিনিয়াৰ হব নহলে ডক্তৰ হব নহলে লয়াৰ হব এইবোৰ বাহিৰে মানে বেলেগ যে কাম আছে মানুহে চিনি নাপায় বিশেষকে মধ্যবিত্তিৰ যিবিলাক লোক তেওঁলোকে ভাবে যে ধৰা এই পৃথিৱীত এই তিনিটাই কাম আছে যি তিনিটা কৰিলে তেওঁলোকৰ জীৱনটো সফল হব বা তেওঁলোকৰ লৰা ছোৱালী গৰাকীয়ে ভাল এখন ভাল জীৱন এটা যাপন কৰিব পাৰিব আৰু
ঠিকেই কৈছা তুমি যিটো মানে যিটো আমাৰ যিটো প্ৰভাৱ মানে এই যিবিলাক আমাৰ আহ মানে মা দেউতাৰ হওঁক এনেকুৱা হওঁক ই প্ৰেচাদ বা তোমাৰ ধৰি লোৱা যিটো আমাৰ কিছুমান ল'ৰা ছোৱালী যিটো ইচ্ছা কৰি নেযায় মানে এইটো মই কৰিবৰ ইচ্ছা নাই বা এইটো সি নজানে সেইটো জোৰ জৰবস্তি আহ কৰাই তাৰ দ্বাৰা বা তাইৰ দ্বাৰা ত' সেনেকে আৰু মানে সেনেকেই তোমাৰ তোমাৰ ছাত্ৰজনৰ ওপৰত বা ছাত্ৰীজনীৰ ওপৰত আৰু মানসিক যিটো প্ৰভাৱ হৈছে সেই মানসিক প্ৰভাৱ দেখা পোৱা যায় এনেকৈ আৰু আৰু তোম ক'বলৈ গ'লে ধৰি লোৱা এজন ছাত্ৰ বা ছাত্ৰীৰ মন আহ। অ কিছু অ কিছুমান ছাত্ৰৰ ধৰি লওক যিবিলাক ডিজাইনিং সেইবিলাক থাকে ফেশ্বন ডিজাইনিং ধৰি লওক কিছুমানৰ ধৰি লওক গেম খেলি ভাল পায় বা তেওঁলোকে গেমৰ মানে ই স্পৰ্টছত নাম কমাব গৈছে মানে সেনেকুৱা বস্তুবিলাক আমাৰ যিটো ছিষ্টেম আছে ন সেই চিষ্টেমটোৱে ছাপৰ্ট নকৰে ত' সেনেকুৱা আৰু ক'বলে গ'লেতো বহুত আছে এনেকে তাৰপিছত সেয়ে আৰু বাকীতো ক'ব নাযাওঁৱেই যিবিলাক পেপাৰ যিটো লিক হৈ আছে চবৰে হওক নীট হওক অ ইউ পি চি হওক চবৰবিলাকৰে ক'বলৈ গ'লে সেনেকে চব মিলি কিনে যিটো মানসিক যিটো অশান্তি দিছে এই ছাত্ৰ ছাত্ৰীবিলাকক সেইটোতো চিন্তনীয় বিষয় বহুত আৰু তোমাৰ তাৰ কাৰণে বহুতো ছাত্ৰ ছাত্ৰী যিটো নকৰিবলগীয়া কাম আছে সেই নকৰিবলগীয়া কামটো কৰি পেলাই বহুত বেয়া লাগে আৰু এনেকুৱা নিউজ দেখা পালে বা শুনা পালে
তাকেটো এতিয়া তোমাৰ আমাৰ চৰকাৰখনো পঢ়াৰ ক্ষেত্ৰত মানে শিক্ষা ব্যৱস্থাৰ ওপৰত ইমান গুৰুত্ব নিদিয়া হৈছে আৰু লগতে তোমাৰ যিবিলাক নিউজ চেনেল সেইবোৰতো তুমি চাবই নোৱাৰা সেইবিলাকে মানে ধৰা পঢ়াৰ ক্ষেত্ৰত শিক্ষা ব্যৱস্থাটো এৰি যিমান যি নিউজ আছে চব সিহঁতে প্ৰচাৰ কৰে কিন্তু যোনটো মেইন শিক্ষা ব্যৱস্থা মানে দেশ এখন আ আগবঢ়াই নিয়াৰ যিটো মূল সেই মূলটোক মানে সকলোৱে পাহৰি যায় যাৰ ফলত তোমাৰ ধৰা সেই যিটো প্ৰব্লেম সেই প্ৰব্লেমটো ডাঙৰ হৈ যায় দিনক দিনে সেই সমস্যাৰ বাবে ধৰা ভুগিব লগা কোনে হয় ছাত্ৰ ছাত্ৰীগৰাকীয়ে বা তেওঁলোকৰ পেৰেণ্টছেই হওক বা তোমাৰ দাদা ভাইটি যিবিলাক আছে সিহঁতে ভোগিব লগা হয়
তাকেইটো এইবিলাকৰ কাৰণতো হয় আৰু তোমাৰ ধৰি লোৱা এই যিটো আহ স সমান যিটো ভাগ কৰিছিল যে প্ৰথমতে মানে এইয়াৰে বহুত বছৰ আগ আগতে যিটো তাতে তোমাৰ আহ অকল ল'ৰাই পঢ়িব পাৰিছিল ছোৱালী ন নোৱাৰিছিল আগৰ পৰা এনেকুৱা চলিছিল আৰু বৰ্তমান সকলোৱে সমানে সমানে আহ আহ পঢ়িব পায় কিন্তু এই যিটো ধৰি লোৱা তোমাৰ ল'ৰাটোক ল'ৰা বা এতিয়া ল'ৰা যিটো ছাত্ৰ আছে বা ছাত্ৰটোক ইমান এটা গুৰুত্ব নিদিয়ে বা ধৰি লোৱা ছোৱালীবিলাকৰ ওপৰত বেছি অলপ সে কৰি আছে কিন্তু দুয়োটা টো সমানেই ন দুয়োটা সমান হিচাপে পাব লাগে চব বস্তু যি পাইছ ত ইয়াতেতো কোনো ল'ৰা বা ছোৱালী আহি নপৰে তেওলোকক তেওঁলোকে সমানে সেই সটো ভাগ পাব লাগে তোমাৰ মতে কি কোৱা এইটো
সেইটো এতিয়া তোমাৰ সংবিধানৰ মতেতো তোমাৰ সংবিধানৰ মতে গলে এতিয়া যিহেতু দুজন দু মানে ল'ৰা ছোৱালী দুটাকে সমান ভাগ দিছে কিন্তু যিহেতু ছোৱালীবোৰক সুবিধা দিছে ঠিক আছে ছোৱালীবোৰক সুবিধা দিছে আমি ধৰা ল'ৰা হিচাপে আমি বেয়া নাপ পাও কিন্তু ধৰা লৰাবিলাকৰ যিটো এটা মানসিক অৱস্থা সৰুৰে পৰা ধৰা যিবিলাকে মধ্যবিত্ত পৰিয়ালত ডাঙৰ হয় বা তাৰে তলতো ডাঙৰ হয় সকলোৰে ধৰা এটাই উম ধৰা নিজৰ মাইণ্ডত এটাই বস্তু চলি থাকে যে ডাঙৰ হয় আমিয়ে ঘৰখন চম্ভালিব লাগিব বা আমিয়ে ঘৰখনৰ সকলো বস্তুখিনি কৰিব লাগিব সেই যিটো চিন্তা সৰুৰে পৰা যিটো এটা মানে সেই এটা মানসিক চাপটো নিজে এটা ভুগিব লগা হয় যি টো যে আমি যদি নকৰো কোনে কৰিব সেনেকুৱা এটা যিটো পৰিস্থিতিত ল'ৰা এজন ডাঙৰ হব লগা হয় সেই ক্ষেত্ৰত মই ভাবো যে তোমাৰ লৰা ছোৱালীক যিহেতু সমানে গুৰুত্ব দিছে মই কোৱা নাই যে তৰা ছোৱালী বোৰে নিজৰ পৰিয়ালক কথা চিন্তা নকৰে কৰে কিন্তু তোমাৰ মধ্যবিত্ত পৰিয়ালত তুমি যদি যোৱা তেনেহলে বেছিভাগ ক্ষেত্ৰত তুমি দেখা পাবা যে সেই ঘৰখনত যিমানখিনি সমস্যা থাকে বা যিমান খিনি কাম থাকে যিমান খিনি পইচা ক্ষেত্ৰত যিমানখিনি সুবিধা লাগে সেই ক্ষেত্ৰত সদায় ল'ৰাজনে কষ্ট কৰিব লগীয়া হয় বা ল'ৰাজনে দিব লগা হয় বা ল'ৰাজনে চব চম্ভালিব লগা হয়। কিন্তু যদি ল'ৰা ছোৱালী সমান কৰি দিছে সেই ক্ষেত্ৰত এখন ঘৰত যদি ল'ৰা ছোৱালী দুটাই আছে তেনেহলে মই ভাব বো যে দুটাই সমানে ধৰা পইচা দিব লাগে বা সকলো কাম সমানে কৰিব লাগে আৰু পঢ়াৰ ক্ষেত্ৰতো তোমাৰ সেনেকুৱা সমানে হব লাগে যে ছোৱালীবোৰক এইটো সুবিধা দিছে ধৰা স্কলাৰশ্বিপ দিছে বা এনে মাহেলীয়া কিবা পইচ- তা দি আছে সেই ক্ষেত্ৰত ল'ৰাবোৰকো দিব লাগে। কাৰণ ল'ৰাবোৰতো এগৰাকী মানে এখন দেশৰে যিহেতু নাগৰিক আৰু এখন সংবিধানে যিহেতু লা চবতে পৰিচালিত হৈ আছে ত সেই সংবিধানৰ মতে যদি ছোৱালী বিলাকে কিবা বস্তু এটা পাইছে তেনেহলে মই ভাবো যে ল'ৰাবিলাককো সমানে অধিকাৰ দিয়াটো দৰকাৰী।
তাকেই আৰু ধৰি লোৱা তোমাৰ যিটো মধ্যবিত্তি পইচাৰ যিটো সমস্যা সেইটোৰ কাৰণে চাগে তেওঁলোকক যে এইবিলাক পঢ়িবলৈ বিলাক কোচিং চেণ্টাৰত দিয়া হয় তোৰো সেইটোও চাগে ল'ৰা-ছোৱালীৰ ওপৰত এটা অ প্ৰভাৱ পেলাই বা মানসিক অশান্তি দিয়ে যে কৰিব নোৱাৰিলে কি হ'ব সেনেকাই আৰু বহুত আছে ত ক'বলৈ গ'লেতো বহুতেই থাকে বাৰু
তাকে মানে এনেকুৱা অৱস্থাত বেছ- তি কথা মানে তুমি কথা পাতি মানে শেষ কৰিব নোৱাৰা কিমান কিমান সমস্যা তুমি চম্ভালিবা এটা তাৰ পিছত এটা সমস্যা নতুন আহিয়ে থাকে।
হু তাকে হা কি কৰিবা দিয়াতে মোৰ কিবা এটা মানে কাম ওলাল যাব লাগিব।
দিয়াতে হ'লে কেতিয়াবা ফোন
দিয়া অ' কৰিম দিয়া এনেকে কথা পাতিবলে। ভাল লাগে দিয়া।
দিয়া দিয়া হ'ব দে।